হেল্ল'
হেল্ল'
হেল্ল' অ', শুনিছো নমস্কাৰ কি কৰি আছা?
অ', এতিয়া কৰি দিছো অকমান এই তিলানী আছিলে যে ঘৰত
অ', হয়, হয়,
হেল্ল' অ', তাৰ পৰা আহিলো এতিয়া এই গৰম দেখি, অকমান পৰি দিছো তাতে সেই ভোক ভোকতো লাগি আছে যে
অ' ভোক লাগি আছে ন, ত' ব্ৰত লাগি আছে তো একো খাব পৰা নাই নহয়।
লাগি আছে একো খাব নাই আকৌ, সেইকাৰণে অকমান পৰিয়ে দিছোঁ। মানে, গাটো বহুত অৱস অৱস লাগি গৈছিলে।
হয়, হয়, আজি তোমালোক, খোৱা বোৱা কৰিলো অ' কৰিলো।
অ',
একেদিন তিনিদিন হ'ল ন।
তিনিদিন হ'ল অ'।
তিন দিনত, তিলনি পাতিছে তিলানি
উম', উম'।
বাকী, তোমালোকৰ তাৰ পিছত কিমান দিনৰ মূৰত মানে সকাম পাতে।
তোমাৰ তেৰ দিনত ব্ৰত ভাগে আৰু, গোটেইখিনি কাম কৰি আজৰি হয়। দহা কাজ চব পাতে আৰু, তেৰ দিনত চব অ'।
বাকী, ঘৰৰ খবৰ চবৰ ভাল।
ঘৰত খবৰ ভালেই আৰু, তেনেকুৱাৱে আৰু।
উম' বাকী গাঁও আৰু মানে এনেকুৱা চহৰৰ মাজত কোনখন বেছি ভাল লাগে তোমাৰ।
মোৰ তোমাৰ ক'বলৈ গ'লে, গাওঁৱে ভাল লাগে। গাঁৱৰ কিছুমান সুবিধা তোমাক কৈ দিছোঁ শুনা, কাৰণ গাঁৱত তুমি পিয়ৰ তোমাৰ বায়ুটো পাবা অক্সিজেন টো। যিটো তুমি চহ-চহৰত পাবলৈ চহৰত পাবলৈ বহুত টান, কাৰণ তাত তোমাৰ গোটেই প্ৰদূষণ মুুক্ত জেগা নিচিনা হৈ যায় কাৰণ চবেই গোটেই। মানে গোটেই বস্তু চস্তু পেলাই দিয়ে পলিথিন চলথিন কেৰিবাগ পেলাই দিয়ে সেই সেইবিলাক বস্তুৱে মানে অপকাৰ কৰে মানু্হক, তাৰ ওপৰত তোমা
মানে তোমাৰ চহৰ অঞ্চলৰ উদ্যোগ কল কাৰখানাই এইবিলাক বেছি যে। তোমাৰ তাৰ পৰা ওলোৱা বিভিন্ন আৱৰ্জনাবিলাক তাত বা বিভিন্ন ধোঁৱা আৱৰ্জনাবিলাক। তোমাৰ য'তে ত'তে পেলাই দিয়ে।
উম।
বা তোমাৰ চহৰ অঞ্চলত তোমাৰ জনবসতি পুৰা ঘন। তাৰ পৰা জনবসতি ঘন হ'লে আৱৰ জনা বহুত ওলায় ন, আৱৰ্জনা, আৱৰ্জনাবোৰ নলা নৰ্দমাত পেলাই দিয়ে। তাৰ পৰা তোমাৰ পুৰা দু-দুৰ্গোন্ধ আহে।
উম, উম।
সেই দুৰ্গন্ধৰ ফলত মানুহে মানে দুৰ্গন্ধৰ ফলত মানুহ বিভিন্ন ৰোগত পৰে বিভিন্ন বেমাৰত আক্ৰান্ত হয়। কিছুমান মানুহতো সেই দুৰ্গোন্ধৰ ফলত মৃত্যুৰ মুুখতো পৰি আছে মৃত্যুৰ মুখত।
উম, অ'। এতিয়া গাঁৱত তোমাৰ চাবলৈ গ'লে গাঁৱত তুমি এতিয়া খেতি কৰি তোমাৰ উম, বছৰেকৰ ভাতটোৱে হওঁক বা বছৰেকৰ তোমা শাক পাচলিটো যোগাৰ যা যোগাৰ হৈ যায়, যিটো তুমি চহৰৰ জেগাত সহজে নোপোৱা কাৰণ চহৰ জেগাত তোমাৰ থাকিবলৈ জেগা কম হয় নে নহয়। এতিয়া গাঁৱত তোমাৰ আহল বহলকে এখন বাৰীত অ', তোমাৰ জেগা আছে, ধুনীয়া এটা ঘৰ আছে থাকিবলৈ, বা তোমাৰ পথাৰত মাটি আছে তুমি খেতি কৰিব পাৰা তোমাৰ নিজ নিজৰ মনৰ ইচ্ছাই খাব পৰা কিন্তু চহৰত সেইমতে নহ'ব চহৰত প-পইচা দিলেই পায়। খালি পইচা দিলেও তোমাৰ ডুপ্লিকেটটোহে পায় লোকেলটো পাবলৈ মানে টান আছে অ'।
অ', চহৰ অঞ্চলত তোমাৰ পইচা দিলেও মানে, বিশু-বিশুদ্ধ খাদ্যটো পাবলৈ নাপায়। তোমাৰ শাক পাচলি পাই যদিও পুৰা সেইখিনি শাক পাচলি ৰাসায়নিক কীটনাশক। কীটনাশক দ্ৰব্যৰ দ্বাৰা মানে কীটনাশক দ্ৰব্য প্ৰেৰণ কৰিয়ে সেইখিনি খাদ্য মানে উৎপন্ন কৰা হয় শাক পাচলি ৰাসায়নিক নাশক দ্ৰব্য দিয়াৰ ফলত তোমাৰ বিভিন্ন সেই শাক পাচলি খালে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়। কিন্তু তথাপিও তোমাৰ। কিছুমান দিশৰ পৰা গাঁও অঞ্চলতকৈ চহৰ অঞ্চল উন্নত। যেনেকা তোমাৰ গাঁও অঞ্চলত এখন উন্ন বৰ্তমানৰ তোমাৰ শিক্ষা ব্যৱস্থা ভাল পোৱা নাযায়, উন্নত। ভাল এখন বিদ্যালয় বিশ্ব বিদ্যয়ালয় তোমাৰ চহৰ অঞ্চলতে পোৱা যায়, যত মানে যত যি যিখন বিদ্যালয়ত তোমাৰ শিক্ষাৰ ব্যৱস্থা খুব ভাল। বা বাকী তোমাৰ ৰা গা-গাঁৱৰ তোমাৰ ৰাস্তা ঘাট তোমাৰ বা পথ ৰাস্তা ঘাট তোমাৰ অতি নুন্যতম। হয়।
তুমি গাঁৱৰ সুবিধা চাবলৈ গ'লে তোমাৰ অপৰাধ প্ৰৱণতাতটো খুব কম পাবা গাঁৱত কাৰণ অপৰাধটো খুব কম হয় চহৰৰ তুলণাত।
অ, হয় বাৰু চহৰত তোমাৰপ
অভাৱ নহয় মানে ইয়াত মানুহৰ চব মিলা পৃতি আছে মৰম চেনেহ আছে। ই জন সিজনৰ প্ৰতি কিন্তু চহৰত তুমি সেইটো একদম নোপোৱা তাৰপৰি শান্তিপূৰ্ণ জীৱন পাবলৈ ই চহৰত বহুত টান আছে। সমাজত ঐকয় অসধ ঐক্য বজাই ৰখাত গাঁৱে বহুত ডাঙৰ ভূমিকা লাভ কৰিছে। কাৰণ গাঁৱত সকলো মিলা প্ৰতিকে থাক যে সেইকাৰণে গাঁৱৰ গোটেই খিনি এখন এটা পৰিয়াল বা এখন ঘৰৰ নিচিনাকে থাকিবলৈ চেষ্টা
হয়, হয়, গাঁৱৰ প্ৰায়বিলাক মানুহ মানে মিলা প্ৰীতিৰ মাজেৰে তোমাৰ পৰিচালিত মৰাপীকীৰ মাজেৰে জীৱন বিবাহ কৰি আছে কিন্তু চহৰ অঞ্চলত সেইটো অৱস্থা নাই।
অ, গাঁৱত তোমাৰ ধৰা হেৰিতটো কম মানে গাঁৱৰ বসতিটো কম। চহৰত যিমানতটো জনসংখ্যা আছে কিন্তু গাঁৱত সেইটো ইমানতটো জনসংখ্যা নাই সেইফালৰ পৰা ভাল তাৰপিছত স্বাস্থ্যকৰ খাদ্য পোৱা যায়। সেইবোৰ সমূহৰ কাৰণেও ভাল কিন্তু, তেনেকে চাবলৈ গলে গাঁৱৰো কিছুমান অসুবিধা আছে।
অ, এতিয়া তোমাৰ গাঁৱত গাঁও অঞ্চলৰ স, এখন উন্নত শিক্ষস্থা নাই আমাৰ পথ-পথৰ মেৰা পথৰ খুব মানে পথটো খুব ৰাস্তা ঘাট বিলাক ইমান উন্নত মানৰ নহয়। কিন্তু চহৰ অঞ্চলৰ ৰাস্তা ঘাট বহুত উন্নত
উম।
যান বাহনৰ সংখ্যা বহুত যাৰ ফলত মানে অহা যোৱোৱা কৰাৰ বাবে সুবিধা হয় মানুহৰ বাকী তোমাৰ গাঁও অঞ্চলত এ উন্নত মানৰ চিকিৎসা ব্যৱস্থা পোৱা নাযায়, যাৰ দ্বাৰা গাঁত কিছুমান সৰু, সৰু বেমাৰতে তোমাৰ ম-মানুহ মৃত্যু মুুখত পৰিবলগীয়া হয়। কিন্তু সেই বিশাল মানুহজন উ মৃত্যুখ নপৰাকৈ জীৱিত হৈ বাচি আহিব পাৰে বেমাৰ সৰুষ বেমাৰ ঘৰত থকা উদ্যোগ বা এনেকুৱা বা বিভিন্ন উদ্যোগ কল-কাৰখানাসমূহৰ পৰাগত। যিহেতু কলকাখানা তোমাৰ মানে প্ৰধান সামগ্ৰী প্লাষ্টিক, প্লাষ্টিকে ব প্লাষ্টিকৰে বহুত বস্তু উদ্যোগ বিলাকত বনাই। যিটো মানে আৱৰ্জনা পেলনীয়া, পেলনীয়া আৱৰ্জনা সেইটো, সেই, সেই বস্তু খিনি নে কোনোবা এখন ঠাইত পেলাই দিয়ে সেই ঠাইটুকুৰা প্লাষ্টিক এটা এনেকুৱা বস্তু প্লাষ্টিকটো কেতিয়াও মা টি আৰু পানীৰ লগত মানে গেলি, পচি মিহলি নাযায় যেনেদৰে কিছুমান বস্তু টো যেনেকে বাহ কাঠ বেত এনেকুৱা বোৰ
উম।
এইবোৰ গাঁৱলীয়া বস্তু বোৰ মাটিৰ লগত গেলি, পচি, মিলি যায় প্লাষ্টিক টো তেনেকে মাটি আৰু পানীৰ লগত গেলি, পচি, মিলি নাযায়। যিটোৱে মাটি আৰু পানীৰ দুইটা মানে প্ৰদূষণৰ সৃষ্টি কৰে। যাৰ ফলত আমাৰ মাটিত থকা কিছুমান জীৱ-জন্তুৰ মৃত্যুমুখত পৰিলগীয়া হয় ৰাসায়ন তোমাৰ উদ্যোগবিলাকৰ, উদ্যোগবিলাকত বহুত ৰাসায়নিক দ্ৰব্য মানে প্ৰদান কৰে। ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা মানে বিভিন্ন ধৰণৰ গেছ আদিৰ দ্বাৰা, আদিৰ দ্বাৰা বস্তু নিৰ্মাণ কৰা হয় সেই যে
উম, উম।
এতিয়া ৰাসায়নিক পদাৰ্থ পানী বা মাটিত পৰে মাটিত থকা বিভিন্ন জীৱ-জন্তু মৃত্যু মুখত পৰে। তাৰপিছত পানীত থকা বিভিন্ন জল জীৱ-জন্তু মৃত্যুমুখত পৰে আনকি পানীটো তোমাৰ অশুদ্ধ হৈ আহে মানে পানীও, দূষণ হৈ যায়। হেল্ল, তেনেকুৱা তেনেকুৱা ধৰণৰ।
গাঁৱত।
সমস্যা চহৰাঞ্চল
উম, উম, উম, গাঁৱত তোমাৰ চাবলৈ গলে হেৰি। তোমাৰ কৰ্ম সংস্থাপনৰ ওপৰত তোমাৰ গাঁৱত কোনো জেগা নাই। তাৰপৰি আকৌ তোমাৰ ভাল চিকিৎসাও জেগা নাই। তাৰপিছত যোগাযোগৰ জেগা নাই তাৰোপৰি তোমাৰ চহৰত। খিনি গোটেই খিনি পোৱা যায় কিন্তু গাঁৱত সেই তেনেকুৱা খিনি। পোৱা নাযায়। চহৰত প্ৰদূষণতটো থাকিব পাৰে বা যান তাৰ উপৰি তোমাৰ গাঁৱত তুমি যান বাহনত যিমানতো সুবিধা নাপা কিন্তু চহৰত সেইখিনি পাবা ন, চহৰত তুমি। যান বাহনৰে হওক, বা তোমাৰ যোগাযোগৰ ক্ষেত্ৰত হওক, বিদ্যোগৰ ক্ষেত্ৰত হওক, বিশুদ্ধ খোৱা পানী শ্বপিং মল তোমাৰ। কেন্দ্ৰ উদ্যান গ্ৰন্থালয় চিনেমা হ'ল খেলপথাৰ এই। সমূহৰ তোমাৰ ভালদৰে সুবিধা পোৱা হয় তাৰ উপৰিও সামাজিক সাংস্কৃতিক বৈশিষ্ট্য। চহৰৰ বিভিন্ন ভাষা থাকে ধৰ্ম থাকে সংস্কৃতিক লোক। একেলগে সকলো বসবাস কৰে যে।
উম, সাংস্কৃতিক ক্ষেত্ৰত তোমাৰ চহৰ অঞ্চল বিলাক বহুত মানে আগবঢ়া। সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন ডাঙৰ ডাঙৰ মঞ্চত বিহুট
গিলাপ গিলাপ বিলাস ল, ইমানলৈকে আছে তোমাৰ বিলাস লাই।
ডাঙৰ, ডাঙৰ ডাঙৰ মঞ্চত সেই বিভিন্ন ধৰণৰ বিহু মেলা। থিয়েটাৰ অনুষ্ঠান চিনেমা হ'লত বিভিন্ন ধৰণৰ চি চিনেমা দেখুওৱা হয়। তেনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বিলাকত তোমাৰ। গাঁৱতকৈ চহৰ অঞ্চল খুব আগ
উম, উম, উম, উম, তাৰপৰি তোমাৰ মানৱ। উম, মানে মানৱ যেতিয়া বিকাশ হৈছিলে তেতিয়া। গাঁৱে আছিলে এতিয়া গাঁৱত চাবলৈ গ'লে প্ৰথম গাঁৱে আছিলে। তোমাৰ চহৰ হোৱালে হোৱালে বহুত বছৰ লাগে ন, এখন গাঁৱৰ। পৰা চহৰ হোৱাটো এটা যুগ যুগান্তৰ একদম পৰিৱৰ্তনৰ দৰে হয়। কাৰণ তোমাৰ গাঁওখনত। প্ৰথম চহৰখন হ'বলৈ যাওঁতে গাঁওখনত একেলগে বসবাস কৰিব লাগিব। চহৰ এখন হবলৈ যাওঁতে মানে তোমাৰ। গোটেইখিনি সুবিধা থকাৰ পিছত এখন ঠাইৰ পৰা এখন ঠাইৰ মানুহ যেতিয়া অহা যোৱা কৰিব। তোমাৰ যোগাযোগৰ সুবিধা পাব তোমাৰ যান বাহনৰ সুবিধা পাব তে তেতিয়াহে মানুহখিনি আহিব বা জনসংখ্যা তেতিয়াহে বাঢ়িব তাত যদি চাকৰি সূত্ৰে মানে চাকৰি বা কৰ্ম সংস্থাপনৰ সুবিধা থাকে তেতিয়াহে মানুহখিনি আহিব। সেই তেতিয়া মানে চহৰখন গঠিত হ'বলৈ সুবিধাজনক হয় তাৰপৰিও উন্নত শ শিক্ষা ব্য্ৱস্থা থাকে তাত তাৰপিছত স্বাস্থ্য সেৱাতো তোমাৰ ধুনীয়া থাকে। চহৰত বিশুদ্ধ খোৱা পানী এই চব, গোটেইখিনি। পোৱা যায় সেইখিনি কাৰণে মানে চ, চহৰ খিনি কিু ভাল চাবলৈ গ'লে কাৰ তাৰ কিন্তু এটা কথাত চাবলৈ গলে কিন্তু হেৰিয়তয়া চহৰত তোমাৰ। অ,
হয়।
অ, গাওঁখনৰ শান্তি পৰিৱেশ কৰিব তাৰপৰি তোমাৰ অপৰাধটো খুব কম মানে এতিয়া তোমাৰ যেনে নহ'লেও চহৰত। এতিয়া তোমাৰ এক্সিডেন্ট হ'ওক তোমাৰ ৰেপ কেচ হ'ওক তোমাৰ এইবিলাক। মানে ডকাইত কেচ চুৰি কেচ এইসমূহৰ চহৰত। মানে বহুত আছে কাৰণ, চহৰখননত ইমানেই মানুহ আছে। কোনজন কেনেকুৱা মানুহ ধৰিবলৈ টান কিন্তু গাঁৱত তেনেকুৱা নহয়। গা-গাঁৱত তোমাৰ এজন এজন মানুহ পৰিয়ালৰ নিচিনাকে থাকে যে বা মিলা প্ৰীতি তিকে থাকে যে, কোনজন কেনেকুৱা চিনিবলে ভাল মানে, অ'। তোমাৰ চহৰত সেই তেনেকুৱা নহয়। এতি
হয় হয়।
গাঁৱত সেইটো সুবিধা থকাৰ বাবে মানে গাঁৱত সেইটো মিলা প্ৰীতিটো মানে মই গাঁও যে ভাল পাওঁ বুলি কৈছোঁ। গাওঁ সেইটো কাৰণে ভাল পাওঁ, তাৰ উপৰি গাঁৱত থাকিলে মানে ককাই ভাইসমূহ মানে একেলগ থকাৰ নিচিনা কিন্তু চহৰ আঁতৰ হোৱাৰ লগে লগে তোমাৰ মৰমবোৰ কমি গুচি যোৱা। সম্পৰ্কৰ মানে ফাট মেলি যোৱা নিচিনা হ হোৱা দে হয়। অ', অ' সেই কাৰণে গাঁৱৰ পৰিৱেশবোৰ ভাল লাগে বুলি কৈছোঁ।
হয় হয়। বাৰু ঠিক আছে আকৌ পাতিম এদিন তোমাৰ লগত।
অ' অ'।